হেল্ল', হেল্ল', শুনি আছনে অ অ কি কৰিছ।
এতিয়া এয়া মই এনেহে আছো এই পথাৰলৈ আছিলো মাটি ৰোবলে আৰু মাটি মাটি আহি পেলাই হেৰি এ অকমান এ এ বহি আছিলো।
অ', অ', অ', বাকী ভাল নহয় খবৰ
অ', ভাল ভাল ভাল চবে ভাল তোৰহহঁতৰ ভালনে। আহ তাপা ছোৱালী ছোৱালী ঠিকে আছে।
ফাৰ্ম কেনেকুৱা চলিছে।
শুনি আছনে।
মোৰ ফাৰ্ম অ ফাৰ্ম ঠিকে চলি আছে। কাইলৈ পোৱালি আহিব অ ফাৰ্ম ঠিকে চলিছে।
অ', কাইলৈ পোৱালি অ', পোৱালি আহিবহে
অ',
অ', অ', কিমান দিনত নিয়ে আকৌ
অ', পোৱালিনে তোমাৰ হেৰি পঞ্চলিশ পোৱালিটো পোৱালিটো এনেই পঞ্চল্লিশ জনে
অ', অ', ঠিকে আছে, বাৰু কোম্পানীৰহে ন
উম' উম' চ ব কোম্পানী এই।
অ', বাকী খেতিপথাৰ কিমান দূৰ আ আগবাঢ়িছে।
উম খেতি পথাৰ তোমাৰ হেৰি উম দুবিঘা দুবিঘা হৈছে তাৰপিছত আকৌ আকৌ হেৰি নহয় আৰু চাৰি বিঘা মান আছে আকৌ কাইলে কাইলৈ পোৱালি আহিব আজি ফোন কৰিছে। অ', অ', খেতি বাতি ঘৰতে ঘৰতে। তাৰপিছত আকৌ সেই হেৰি নহয় কাইলে আকৌ এ অ', পোৱালি আহিলে এতিয়া কাইলৈৰ পৰা ফাৰ্মতো লাগিব লাগিব। তাৰ পিছত আকৌ খেতি পথাৰও আছে। দুইটা কৰিব লাগিব আউ।
আছে। অ', উপায় নাই বাউ উম। লৰা ছোৱালী নাই বাকী খেতিয়া খেতি কেতিয়াও উঠিব?
উম খেতিটো আৰু ধৰিল দশ দিন দশ বাৰ দিনত মানে খেতি উঠি যাব। অ', ঠিক আছে। খেতি উঠাত আহিবি দেই হাঁহ খাব লাগিব। তাৰপিছত সেই ছোৱালী ঠিকে আছে নহয়?
ছোৱালী ঠিকে আছে অ। ছোৱালী ঠিকে আছে। আছে আছে ঠিকেহ আছে। যোঁৱাই কামলৈ ওলাই গৈছে। উম ঠিকে আছে বাৰু এতিয়া।
উম'উম অসুখ হৈছিলে যে দেউতাৰ ভাগৰ ভাল হৈছে নহয়।
এতিয়া ভাল হৈছে গে অ', তহঁতৰ ভাল নহয় দেউতাহঁতৰ।
অ' ভাল ভাল। তাৰপা এতিয়া মিলনে কাম কাম কৰি আছে নে?
অ' কাম কৰি আছে। এই আমাৰ সেইফালেকে গৈছে।
অহ
কিবা কৰি আছে। বাকী মা ঘৰলৈ গৈছনে? যোৱা নাই
উম মা ঘৰলে মাজতে গৈছিলো। তাৰ পৰা এতিয়া যোৱা যোৱা নাই।
অ'অ' বাৰীত শাক পাচলি?
গৈছে। হৈছে এতিয়া নাই নলগা হ'ল আৰু বহুত দাঙ বাদি লাগিছিল ভেণ্ডি লাগিছিলে এতিয়া নালগা হ'ল।
অ', অ,
তহঁতৰ তহঁতৰ বাৰীত আনে শাক পুলী।
আমাৰ মানে কি সেই তেতিয়া তেতিয়া নকৰিলো যে তাৰাপা এতিয়া গুটি দিছিলোঁ জিকা এনেকে ভুল অকল জিকা আৰু ভুলক পুলিহে ওলাইছে মানে বাকীবোৰ নাই হেৰি হোৱা পুলি ওলাইছে মানে।
আমাৰ সেই এ ভেন্দি দাংমদি এনেকে খুৱালে বাউ কেইবা সাযো
অ', এতিয়া এতিয়া দেৰিকে কৰিলে হ'ব নহয় বাৰু আমাৰ পুলি ওলাই ছেহে মানে।
অ', হ'ব দেৰীকে হলেও হয় যাব।
অ, অহ
এউ বহ
অ', অ', হ'লে হয় আউ পাই মানে ইমান হেৰিকে দিলোঁ। আনি পেলাই নহ'লে আকৌ ল, ছ হ'ব নহয়।
হেল্ল
অ, শুনি আছনে। অ শুনি আছোঁ মই। উম, উম তাৰপিছত ল'ৰা ছোৱালীকেইটা
চৰকাৰী অ মাজতে অসুখ হৈছিলে লৰা এতিয়া ভাল হৈছে।
এই এইবোৰ অসুখ হৈয়ে আছে এতিয়া আজিকালি চব ভেজাল যে পটককে বেমাৰ হয়।
নান কিৰেটেই। আৰু এতিয়াও একো বস্তু মানে। মানে ভেজাল থকা নায়েই অ সেইটোৱেই।
নাই সেইটোৱেই আগতে আমাৰ দিনতে ভাল আছিলে। ছোৱালী জ্বৰ ভাল হ'লগে।
অ সঁচা অ, অ, অ। তাৰপাছত হেৰি । হয় নে।
হয় হয়।
অ। তাৰপত হেৰি নহয় এইটো কি কয় মা ঘৰলে এতিয়া নাহ নেকি।